অহ কি কৰি আছা?
এই আছোঁ ৰ এনেই।
উ ভাত খালি? উ হয় উ। অহ।
তই কি কৰিছ ভাত খালি নেকি?
নাই ৰ খোৱাই নাই ৰ মই কৰ্ণফ্লেক্স খালোঁ এতিয়া।
অ ইমান গৰম দিছে ন?
গৰম বাপৰে অদ্ভুত গৰম দিছে ৰ। গধুলা আজি গুৱাহাটীত যাম তোক তো লগ ধৰি আছিলো তইতো নোলাও না
এ কি যাম আৰু এতিয়া তাকেতো ইমান গৰম দিছে। ক'তো যাব ইচ্ছা নাই তাকে।
গুৱাহাটীত যাম তাইৰ কাৰণেও কিবা আনিব লগা আছে ময়ো কিবা আনিম।
অ লৈ আহিবি মই তাকে চকৰ ফালে ওলাই গৈছিলো অলপ বজাৰ পাতি কৰি লৈ হিলো।
অ। অ ইমান ৰ'দত কৈ এনেকে তই বজাৰ কৰব গুচি গৈছা অলপ ঠাণ্ডা হলে যাব লাগে। ইমান ৰদত কিয়া গৈছা।
এ ছতাল ছতালৈয়ে গৈছিলো।
হ'লেও ইমান ৰ'দ দিছে বাপৰে বাপ নুলালেও নহয়।
নাই কিবা খাব মন গৈছিলে ঘৰতে আছো ন তাক কে অলপ চিঙৰা টিঙৰা। অ অ এইয়া ইয়াত। তে পায় পাঁচ টকা লয় ভাল লাগে আকৌ
উ। আমাৰ চকতো সৰু সৰু পাঁচটকীয়া চ হেৰিও পায় কছৰিও পায়।
অ এই পাই তাৰ মানে অলপ সৰু পায় আৰু। ইয়াতেও সৰুৱে চিঙৰাকেইটা কিন্তু মানে ভালে লাগে খাই কেনে।
আমাৰ নহয় আমাৰ ইয়াতে সৰু মানে হয়তো আমাৰ ইয়াত আহি আহোতে খাইছে নেকি ন? মিনিচাম পাছতকিয়া এতিয়া পিয়াজি কচৰিও পায় ইমান টেষ্টি লাগে পিয়াজি কচৰি পাঁচ। চ লয় বহুত ভাল লাগে খাই কেনে আমাৰ নাম হওঁতে লৈ আহিছিল নহয় পাঁচ। পাঁচ টকীয়া চামোচা আৰু পাঁচটকীয়া হেৰি কচৰি মইটো ভাবছো এই দশ টকীয়া বুলি ভাবছো ছিলো তাৰ পিছত ক'লে যে নহয় পাঁচ টকীয়া অভিজিতে লৈ আহিছিলে তাৰ পিছত খাই চালো বহুত ভাল লাগছে খাই কেনে। তাৰপিছত অভিজিতেও কৈছে ভাল লাগিছে তাৰপিছত ইমান চিঙৰাকেইটা ৰৈছিল। দহটা চিঙৰা লৈছে আমি দুই দিন খালো সেই চিঙৰা
অ সেই আৰু ইয়াতেও পাই কিন্তু পিছবেলা পায় এতিয়া নাপায় মই বৰা চুইটচৰ পৰা আনিলো তাত। তাৰ মানে দিনটো পায় কিন্তু এই পাঁচটকীয়া চিঙৰা যে সেইটো তাৰ মানে অকল পিছবেলাই পায়।
উম হম।
অ ইয়াত দিনত দিনত নুখুলে চাগে সেইটো দোকান
অ আমাৰ তাতে দিনতো পায় আমাৰ অভিজিতা আনোতে আমাৰ বাৰটাতে লৈ আহিছিল নহয় বাৰটা এটা মানতে লৈ আহিছিলে দিনতো পায়
অঁ ইয়াত অকল গধূলিহে পাই ভৰ
অ
উম বাকি ক খবৰ পাতি অই তই যে বেপাৰী মাতিছিলি আহিলে বেপাৰী
নাই আহিব বোৰ ছয় তাৰিখে ঘৰ পৰা আহিব
ছয় তাৰিখে অ কালি তাৰমানে কালি আহিব ঘৰৰ পৰা
উম ঘৰৰ পৰা ছয় তাৰিখে আহিব মই মাতিছো ৰ আমাৰ তাতে আহিলে মেখেলা চাদৰ আহিল মেখেলা চাদৰে আনিব দিছে
হয় নেকি অ তই সুধিবচোন এয়া চিংগল চা দৰ কিমানকে লয়
ৰ ফোন কৰিব লাগিব আজিয়ে কৰিম ৰ এতিয়া অলপ পিছত
অ কৰি ভিটামিন চিংগল চাদৰ বিলাক যে পায় যে এটা হেয়া কালাৰ চকলেট কা লাৰত আনব দিবি চকলেট মানে হোৱাইটত চকলেট কালাৰৰ পাৰি থাকে আৰু সৰু সৰু ফুল থাকে যে
উম উম
অ সেনেকোৱা আনব দিবি তাৰপিছত এটা আনব দিবি অলপ পিংকত আনব দিবি এ চেম আনিলেও হ'ব কিন্তু ফুল চুল অলপ বেলেগ এনেকোৱা আনিব দিবি আৰু অ বোৱা বোৱা তই সুধিবিচোন পাই নে নাপায় উম উম
উম এইচোন বৰ কান্দি থাকে অ
পাই আছিলে
অ অ অ
গৰমত চলিও
অ মোৰ সেইদিনাখন সেয়া আনিলে ৰ কাঁহৰ বাচন খিনি দেউতা আৰু মা গৈছিলে অ আমাৰ এয়া ইহঁতৰ সিফালে তাৰমানে অৰিজিনেলে পায় কাঁহৰ বাচন তে ইহঁতৰ ফালৰ পৰাই আনিলে আৰু মানে ইহঁতৰ ইফালে দোকান যে আছে যে তাৰ পৰাই আনিছে অ কাহী আনিলে বা তি তাৰপাছত এনেকে কলহ ত ঘটি অহ শৰাই। লোটা চব আনিলে আৰু যি যি লাগে। উ তাৰপিছত অ জিকিৰ কাৰণে আনি। ছে তাইৰ কাৰণেও তাইকতো অন্নপ্ৰসন্ন ন হাঔ। তাইৰ কাৰণে বাতি তাৰ পাছত গিলাচ এ। টা বা আৰু চামুচ কাঁহী এনেকে আনিছে। আৰু এই লগৰ এজনী আছে ন ম মোৰ তাইও দিব বোলে কাঁহি আৰু বাতি মুনুক তোমাৰ তোৰ মুনুক দিব আৰু তাইও আনিছে কাহি আৰু বাতি। উ উম সেয়ে আৰু তই আৰু কিনিব নালাগে দে এক্সট্ৰাকে আৰু
অ ঠিকে আছে মই থৈ দিম মোৰ ৰুমতে
উম আকৌ ভি আই পি চি আই পি তো মই কিনিলোয়ে আগত। দে তোৰ পৰা তো এটা আনিলোে সেইটোয়ে হৈ যাব দে আৰু আৰু বেলেগকে কিনি নাথ
অ এয়া নি। নালাগে দে আৰু কিনিব যি আছে আৰু দুটা চাদৰে আছে কিনিব না বেলেগ মেখেলা চাদৰোতো নাই।
নাই নাই। বেডশ্বীট - বেডশ্বীটো কিনিলো, বেডশ্বীট দুখান কিনিছো। এ আৰু এটাত চাওঁ ফেঞ্চিত যাই চাওঁ যদি কটনৰে পাওঁ মানে ভাল চাই এট
উম আমাৰ ওচৰতে আহিছিলে বোলে এদিন। ই ৰিক্সা লৈ আহে বেপাৰী, অ' দুশ টকাতে কেনেক কুৱা কিং বেডশ্বীত কটনৰ, কটনৰ অ' দুশ টকা। মইতো গম নাপাওঁ
অ পুৱা হলে
এতিয়া ৰাখছে তাকেতো মইয়ো ললু হৈ। মইতো ভাবিছো আমি যে আগতে ট্ৰেইনৰ পৰা আনিছো, আমি - মইতো ভাবিছো তেনেকুৱা বুলি। তাৰপিছত যেতিয়া দি যে মোক। কৈ আছিল যে বেডশ্বীট ৰাখিছে আমাৰ মায়ে কটনৰ মই কৈছোঁ কটন নহয়। জা ধুই দিলে আৰু সেনেকুৱা পলিষ্টাৰ মিক্স আছে। তাৰপিছত সি কৈছে নহয়, তাৰপিছত মই সিহঁতৰ তাত যাওঁতে দেখালে নহয় মোক। হয় কটনৰ হয়। অ'। মই তাৰ পিছত বৌক কলো বৌ মোক কিয় কোৱা নাই যে ইয়াতে এনেকুৱা দুশ শ টকাতে আহি অ সেইদিনাখন মইয়ো হঠাতে গ'লো নহয়। সেনেকে কৈছে, এইবাৰ আহিলে মোক মাতিব দিছো ৰস।
এই হৰজ্যোতি হৰজ্যোতিৰ মায়ে ৰাখিছে। বেপাৰীৰ পৰা দুশ টকাকে। তাৰ মানে সেইটো কিং চাইজৰ নহয় কিন্তু অলপ ধৰ এই আমাৰ মা হঁতৰ বিচনা আছে যে লোৱাৰ পালে এ সেনেকুৱাতো আক টো হ'ব ন মা হতৰতো ডাঙৰে বিচনা। উম এ সেনেকুৱাই দেই দুশকে ৰাখিছে।
মই কৈছিলো চোৱাচোন কিং চাইজৰ আছে যদি তুমি এটা ৰাখি থৈ দিয়া মোৰ কাৰণে, কটনৰ সিহতে সিহতি তাৰমানে সিহতৰ ঘৰত গলে দেখা পাবি দেছোন সিহতে তাৰ মানে বেডত কটনৰে বেড শ্বীত দেখা পাবি সিহতৰ।
উম।
উজ কৰে সেতে।
গৰমত আৰু কটনে পাৰিব লাগে।
ভাল ন, কাৰণ আৰু বেপাৰী বিলাকে ধুনীয়া ধুনীয়া আনে আমি যদি দোকানত যাও আমি তাৰমানে সেনেকুৱা নাপাও বেপাৰী বিলাকে মানে ভালে আনে। কাপোৰ
হয় দেছোন।
ইমান বেয়াও নহয় আৰু।
উম।
উম, ভালে লাগে।
তাকে মই বোলো চাওঁ ৰচোন ফেঞ্চি যদি যাওঁ তাৰ মানে শাহু মাৰ কাৰণে কাপোৰ আনাই নাই নহয়।
উম, উম।
শাহু মাৰ কাৰণে যেতিয়া আনিব যাম তেতিয়া দৰাৰ কাপোৰ -চাপোৰ চব একেলগে আনিম। আৰু মোৰ বজাৰ খিনি হোৱাই নাই নহয় ইহঁতৰ ফালৰ পৰা কাপোৰ খিনি আনি লওক তাৰ পিছত মই তাৰমানে গলত পিন্ধা এইবিলাক খাৰু তাৰ পিছতহে আনিম। এতিয়া নানু ৰ।
তই যাবি নেকি বজাৰ কৰিবলে?
অহ, ময়ে - মই যাব লাগিব তাৰমানে মই মোৰ পচন্দৰ মতেহে পিন্ধিম ন'। ইমান দামেদি বস্তু এটা দিব তাৰ পিছত যদি মোৰ ভাল নালাগে ন'। এইকাৰণে মই লগত যাম।
উম, যাপি
তি হ'ল দেচোন বজাৰ কৰা কেতিয়া মই নগ'লো এ ভনানো কি আৰু আনিলেই হ'ল আৰু ন'।
উম, হয় দেহে।
এতিয়া কাপোৰতটো আৰু যাবই লাগব ব ন' সিহঁতে বা কি পচন্দ কৰে। মই মোৰ ওপৰত কি শ্বুট কৰে মই সেইটো চাব লাগিব ন'।
উম, হয় দে।
হেইয়ে আৰু তাকে মই তাক কৈছো আৰু শাহু মাকো কৈছো যে কাপোৰ আনিব গ'লে মা ময়ো যাম। কৈছে অহ হ হ'ব দে তোক লৈ যাম নহয়।
উম, মেকআপ আৰ্টিষ্ট ঠিক কৰলি?
মেকপ আৰ্টিষ্ট ঠিক কৰিলো দে, এ আ তোৰ লগতে যে পঢ়া আছিলে অঞ্জনা তাইও মেকআপ আৰ্টিষ্ট হয় ন' তাইকে ঠিক কৰিছো, তাৰ মানে মেকআপ টো কেনেকুৱা হ'বজোৰণ লোক টো বেলেগ হ'ব আৰু ব্ৰাইড লুক টো বেলেগ হ'ব।
অহ।
এনেকুৱাকে বুক কৰি দিলো আৰু এডভানস -চেডভানস দিয়া হৈ গ'ল।
উম।
উম
মই কৰিম দে মই কৰিম
ত' কৰিবি?
উম,
অহ, হ'ব দে মই তাইক কব লাগিব তাৰমানে তাই দিনটোৰ কাৰণে থাকিব মোৰ লগত।
উম, উম।
কৈছো তাৰ মানে বেলেগ বুকিং ল'বলে মানা কৰিছো। কাৰণ জোৰণত যেতিয়া সেন্দুৰ দিব অহ, জোৰণত সেন্দুৰ দিলেতো আৰু সেন্দুৰ খিনি বেয়া হৈ যাব পাৰে টো, আৰু তাই যদি নাথাকে মোক আাকৌ কাপোৰ কোনে পিন্ধাই দিব পাছত? সেইকাৰণে তাৰ মানে তাইক মই কৈছো, তুমি অলপ ৰখি দিবা বুলি।
তাই ৰখিব আৰু।
উম'
বেলেগ মেকআপ নলয় আৰু তাই।
কবি, মোৰ কথাও পাতি থৈ
ক'ম দে মই তাইক ফোন কৰিম ৰ, নেক্সট আহা মাহত ফোন কৰিম আৰু এতিয়া আৰু ফোন কৰিতো লাভ নাই আৰু ন?
তোক, তোক পাতিব দিছিলো মোৰ কথা পাতা নাই তই?
কথা পাতা নাই তাৰ মানে আৰামত কৈ দিলে হৈ যাব, তাই এনেও যিহেতু দিনটোৰ কাৰণে থাকিবই ন।
উম'
উম' হৈ যাব দে।
বেছ
উম' দে তেতিয়াহ'লে ৰাখোঁ দে এতিয়া ন? দে অহ।